অ শুন
কি কৰি আছা?
এ এনে আছো দিয়া এতিয়া। চোতালতে খোজ কাঢ়ি আছো। গাটো মানে দুৰ্বল লাগি আছে যে।
কি হৈছে?
কি হৈছে মানে এই দেউতা আমাৰ দেউতা ইয়াত আগৰ পুৰণা ঘৰত মানে বিয়া আছিলে যে।
উম।
তালৈ গৈছিল তালৈ যোৱাৰ পৰা মানে মাছ আনিছিলে যে বনোৱা মাছ। সৰিয়হ আলু এনেকে দি বিলাহী। এ আনি ইমান দূৰৰ পৰা লৈ গৈছে হয়। তা লৈ হে খাই দিলো যে, খাই দিয়াৰ পিছতে একেবাৰে পেটটো এনেকুৱা কামুৰিছে নহয়, তেতিয়াৰ পৰা লেটিন দুবাৰ তিনিবাৰ মান যোৱাৰ পিছত এ দুৰ্বল লাগি গৈছে মানে।
আজি খাইছিলা।
তাপিছত আজি টেবলেট খাইছো কালি ৰাতি গৈছো। আজি নাই পৰহি পৰহি দিনা খাইছো।
অঁ
এতিয়া ঘৰলে আহিলা।
অঁ ঘৰলৈ আজি আহিছো, এই ঘৰত মানে ধান খেতি কৰিছে যে। তাৰপিছত মা ভাইটিহে ঘৰত মানুহ লাগে এ আও পথাৰত মানে হাজিৰা মানুহ কিবা ৰুটি খাব বোলে যে, ৰুটি চব্জিহে খাই মানে। ভাত নাখায় বোলে, তাকে মানে বনাই দিবৰ কাৰণে মানুহ লাগে যে তাকে আহিলো আৰু।
অঁ, সেই স্কুলো বন্ধ আছে। মই এনে বাহিৰত অকন খোজ কঢ়িছো। আজিহে অকল উঠিব পাৰিছো, তাৰ পৰা বেছি সময় থাকি থাকি হয় ন ভাগৰ লাগি যায়।
অঁ স্কুল হলে সাতাইশ তাৰিখৰ পৰা বন্ধ দিব নেকি?
কিহ
এয়া এতিয়া ক্লাছ কৰি আছা যে তোমালোকে।
গমে পোৱা নাই মই যোৱাই নাই নহয়।
অঁ, আমাৰ এইয়া বা ছোৱালীজনী তাই কৰিছে মানে এ ছুটি বন্ধ হ'ব সাতাইশ তাৰিখৰ পৰা নকৰে বোলে ক্লাছ খুলি গৈছে।
অঁ
বহী বিলাক চাইছানে?
নাই চোৱা, বিচনাৰ পৰায় উঠিব পৰা নাই কি বহি চাবা?
এ সঁচাকে দিয়া মানুহবিলাক এ এনেকে থাকি থাকি বেমাৰহে হৈ গৈছেচোন
উম, স্কুলৰ মই আজি এসপ্তাহে হোৱা নাই। কাইলৈ মঙ্গলবাৰ নহয় যোৱা মঙগলবাৰেই মই গৈছিলোঁ লাষ্ট।
অঁ
যাবও পাৰ নাই ন তাৰ পিছতে দেখোন বেমাৰতে পৰিলো।
হা
তাৰ পিছতে বেমাৰতে পৰিলো বোলো মঙলবাৰ দিনা গৈ পেলাই আহি ধৰা সেয়া তাত যোৱাৰ পিছত বুধবাৰ দিনৰ পৰা তো পৰিলোৱে বিছনাত।
উম উম ভাল পোৱাই নাই তুমি।
নাই ইমান বেমাৰ সোনকালে ভাল হব। ভুল বকি দিছোগে আও জ্বৰৰ কোবত।
অহ অহ।
উম ক'ত ইমান সোনকালে ভাল হয় মা মোবাইল ঠিক কৰিলা।
উম
মোবাইল ঠিক কৰিলা।
মোবাইল ঠিক মানে তোমাৰ ৰ'বা হেৰি। এনে ঠিকে আছে চুইচটো যে ভাঙিলে মানে চুইচটো। কি হ'ল। তাকে মানে ভাইটিক কৈছো যে তুমি লৈ যোৱা চুইচটো মানে চুইচটো লাগে ন পটকে কিবা এটা ইস্কনাৰ দিবৰ কাৰণে
উম
হয়নে নহয় স্কেনাৰ দিব লগা হ'লেতো দিবৰ কাৰণে লাগেই হয়নে। বা এনেকে ইস্ক্ৰীনশ্বট নহয়।
উম
তাকে বোলো মই ভালকৈ সেইটো কাৰণে মোৰ কাৰোকো ফোন কৰা নাই স্কেনাৰ খন দিবৰ কাৰণে।
সেইটো লয় সেইটো কিনিবলে পাই নহয় চুইচটো
অ কিনিব পাৰে হে তাতে পাব তাতে লগাই লগাই দিব বোলো আকৌ ইয়াত কোনে লগাই থাকিব নে। উম সিহঁতে পাৰে দিবই আও বোলো।
উম
কি কৰি আছা এতিয়া।
এনেই বাহিৰতে বহি আছো ভিটামিনৰ ঔষধহে খাব লাগিব আৰু এতিয়া
উম সঁচাকে দিয়া ময়ো খাব লাগিব ভিটামিন শক্তি নোপোৱা হৈ গৈছো। দুৰ্বল হৈ গৈছো। হে ভাই ভাইটিয়ে আহি পথাৰৰ পৰা আহি কৈছে মোক কিবা হৈ আছে নেকি বোলো ৰহ মই বোলো পেট কামোৰা হৈ আছে আকৌ আজি ৰাতি। ৰাতিপুৱা সোনকালে উঠিলো মানে।
উম
উম।
কেইটাত উঠিলা।
কেইটাত মানে আজি চাৰিটা মান বজাতে উঠিলোঁ।
বাহ ইমান সোনকালে উঠিলা।
উম সেই যে কামত যাব ক যে বন্ধ ন।
কোন কোন।
এই বৰতাঐ কে
অহ।
তাৰপাছত তেনে। সোনকালে এতিয়া চাহ অকনমান বনাই মুখ হাত ধুই লৈ যে বনাই দিলেও নিদ দিলেও কোনো আপত্তি নাই মানে তথাপিও ৰাতিপুৱা যায় চাহঅকণ মানে
কিমান সময়ত যায়নো
এনে শুক্ৰবাৰে ফৰ চেটাৰডে ছেকেণ্ড চেডটাৰডে আহে আহি তাৰপিছত সো বাৰে তোমাৰ সোমবাৰে খোলা থাকে যে। সোমবাৰে চাৰিটা চাৰে চাৰিটা মান বজাত ওলাই আগৰ পৰা।
ক'তনো ক'ত কৰে?
তাৰ হেৰি লামডিং নে কি?
অ! সেইকাৰণে সোনকালে যাব লগা হয় মানে।
অঁ! সোনকালে যাব লগা হয়। চাৰে চাৰিটা বজাত যায় চাৰে সাত সাতটামান বজাত পায়গৈ আৰু।
উম।
বাইক লৈ অহা যোৱা কৰে।
উম।
সেয়ে সোনকালে উঠিবলে তাইও উঠিলে মোৰ লগতে আজি। এ চাহ-টাহ বনাবলে আ আকৌ শুইছিলো টোপনি আহে নেকি বুলি টোপনি নাহেই। গৰমহে লাগে। তাৰপিছত কাৰেণ্টও নাছিলে।
পোহৰ হৈ যায় যে।
উম। উম।
আৰু এবাৰ উঠি দিয়াৰ পিছত তোমাৰ গৰম লাগে নহয়।
এ তাই খুৱাই ললো তাই টোপনি অকনমান গলে। মই হে যাব নাপালো আৰু টোপনি এ।
উম! এতিয়া ভাত ৰাতি উম! ৰাতিলে ভাত কি হয়?
কি আনে এতিয়া? মাছে আনে নে কি আনে মাছকে সে আনে আজি বোলো নাখাওঁ মাংস। এনে পেটৰ হেৰি হৈ আছে বোলো মাংস নাখাং দে বুলি কৈছো আৰু আমাৰ মাক।
উম!
মায়ে মানে কৈছে মাংসকে অকমান আনো আৰু বনোৱা বোলে। মই বোলো এ আৰু নাখাওঁ দে আজি বোলো মাংস।
উম!
পেটটোহে দিগদাৰ হৈ আছে। চকু-টকু সোমাই যোৱা নিচিনা হৈছে। মানে লে লেটিন কৰিলো যে হয়।
দুৰ্বল হৈ যোৱা যায় লেটিন কৰিলে।
অঁ! তাকে দুৰ্বল হৈ যোৱা নিছিনা লাগিছে গাত। মোৰো জ্বৰ-জ্বৰ জ্বাৰ এনেকে লাগি আছে মানে জ্বৰ অহাৰ নিচিনা। মাথাতো বিষ উঠি থাকা হৈছে সেই
উম!
কি হৈছে আৰু বোলো সেইকেইদিন আকৌ স্কুলত অহা কেইদিনো তথাপিও অকনমান ভাল লাগে ন।
উম! এ মানুহ এনেই থাকিলেও বেমাৰ বেচলাক বেছি হয় অ।
সঁচাকৈ দিয়া।
উম! এতিয়া ব্যস্ত হৈ থাকিলে বাধ্যত‌ হয় ন ব্যস্ত হৈ থাকিলে। নাই-নাই। ল'ৰাটো স্কুল বন্ধ হৈ গ'লে মেলেৰিয়া হৈছে।
উম!
এতিয়া দুদিনমান থাকিবা নে কি?
অঁ দুদিনমান থাকি মানে কালি ধান ৰোৱাব পৰহি দুদিন থাকি- অলপ গাটো ভাল পিলেই মাহী এজনী যে মাতি আছে বুলি কৈছি- লো যে নগাঁও তাতহে যাওঁ নে কি কওঁ আ।
উম' খুলিবই স্কুল, স্কুল খুলিবই আকৌ নহলে।
অঁ সে মাতি আছে স্কুল খুলিবই দেখোন মই গৰম বন্ধতে আহিব দিলো। ইতিয়ালৈ আহা নাই পঁচিশ তাৰিখৰ আগতে অহা বুলি কৈ আছে মানে। মই বোলো হ'ব দিয়া মই বাইশ তেইশ তাৰিখ মানে যাম আ বুলি কৈছিলো।
অঁ' তাতো স্কুলৰ মিটিংখনো দিয়া নহলে।
নাই নহ'লে দেখোন একেবাৰে হেৰিত দিব নিকি।
স্কুল বহিলে দিব চাগে।
অঁ' আকৌ ৰবা নাই আৰু গৰম বন্ধতে দিয়াৰ লগে লগে ফাৰ্ষ্টতে হে দিব লাগিছিলে। উম' ফাষ্ট ত নিদিলে যে।
পিছুৱা নাই পিছুৱাই যায়।
উম' উম'
মাহীহঁতৰ ঘৰ ক'ত আছিলে?
নগাঁও এই জাজৈ যে হাতীচুং। জাজুই অঁ অঁ'।
উম'
মই এনেই মৰিগাওঁ ফালৰ পৰা অকলে গৈ পোৱাই নাই মানে এনে হ মানুহজনৰ লগত যাওঁ। তাৰপিছত আকৌ আগতে ধৰি লও মা যায়।
হুম'
হে তেনেকে যাওঁ অকলে গৈ পোৱা নাই মই বোলো- কৰিব লাগিব আ তেতিয়াহে আ।
এইবা কাৰ লগত যাবা এতিয়া অকলে যাবা নে কোনবা যাব?
অকলে নাযাওঁ এবাৰ ভাইটিকে লগ ধৰিছোং। খাই গৈছোং মাটি এওৱা- ছে এনে আ যাম আৰু বুলি নগলে আকৌ বেয়া পাব। উম'
উম' গৈ আহিবা স্কুল খোলোতেই।
উম'
আৰু লৰা ছোৱালী ডাঙৰ হোৱা পিছত স্কুল যোৱা দিয়াৰ পিছত এনেও নোৱাৰা।
নাই নাই নোৱাৰো আ। আহা বছৰলৈ চাৰি বছৰলৈ হ চাৰি বছৰ পৰাই দিব লাগিব চাগে তাইক বোলো।
উম' তুমি এতিয়া ওচৰতে বুলিও ওচৰতে বুলিও মাৰ ঘৰত ইমানকে নাথাকা।
এ মই হেৰি যে তাতোও থাকে যে কাম। ছেনে তাতো থাকে যে কাম।
উম' সেইটোৱেই ইমান দুৰ নাথাকেই।
এ থাকো আ তিনদিন চাৰিদিন কিবা কামৰ লগা হলে। এনেইতো হেৰি কৰিবই নাই মানুয়ে নাই।
উম'
তাকে কওঁ আদৰোৱা সভা বোলে সে একে এসপ্তাহ বেছি হৈ যাব ন। সেয়েহে এতিয়া যাব পাৰো এ বোলো আকৌ কিবা এটা হলেকে আহা যোৱা হৈয়ে থাকে ন সে তেনেকুৱায়ে আৰু
উম
তাতো মানুহ লাগে তাতো সে দেউতাওটো সে তেনেকুৱা বেমাৰ হৈছে মানে
অ
মই বোলো আজিৰ পৰা বোলো কাণত ধৰিছো নাখাও আৰু তেনেকুৱা বাই আনা মাছ চাছ বলো কিনিয়ে খাব মন গ'লে কিনি আনিয়ে খোৱাই ভাল তথাপিও সেইবিলাক আশা কৰিব কাৰণে নালাগে মানে
উম
পেটৰহে দিগদাৰ হয় আৰু গা হে বেয়া হয়
উম
থাকে এতিয়ায় বোলো স্ক স্কুল পঢ়িলে যদি এনেকে থাকা হয় কি হ'ব বোলো মাথা চাথা বিষ
কেপ অ মই এতিয়া এয়া লৈ ললো কচিংটো মই এসপ্তাহ এতিয়া ক্ষতিয়ে হ'ল
অ
বেয়া লাগে ন যিমানেই নহক
উ উম বুজি পালেই হ'ল আৰু কেনেকুৱা মানুহৰ দেহা নিজে সতৰ্কৰ হয় অ নিজে সতৰ্ক হৈ থাকিব লাগিব
তাকে কৈছো মইতো নিজে কৰি লোৱা নাই চাহ খোৱা নাই খালা তোমালোকে
নাই খোৱা নাই দিয়া
অ
এয়া মানুহজন ওলাই গৈছ আহি পালেই খাম আৰু একে
অ এ মোৰ পেটৰ হেৰি কাৰণে চাহ টাহ একোৱেই খোৱা নাই খোৱাটাতো ঘৰতো নাখালোও তাৰপিচত সে দেউতা হতে খাওঁ বুলি চাহপাত কাঢ়াকে দিছোয়ে দিলে তাৰ পাছত দিলো তথাপিও মইও খোৱা নাই মই নাখাওৱে বোলো লাল চাহ আকৌ গৰম সোমাব গলে আকৌ দিগদাৰ হব ন লাগিলে ভাল হলে খাম লাল চাহটো লাল চাহটো খোৱাটো ভালে এনে
উম
তথাপিও যে এনেকুৱা হৈ থাকিলে কেনেকে খাবা কোৱাচোন
উম গৰম খোৱা বেছি বেয়া
উম সেইটো কাৰণে মই খোৱাই নাই চাহ টাহ এতিয়া গাটো ভাল লাগে অলপ এনে খাওঁয়ে যেনেকুৱা আগতে গাটো ভাল লাগে
অঁ
তেনেকে খাওৱে বনাই দিও চবক লৈ খাওৱোনে এ মানে খাব মনে নোযোৱা যে মানে এনেকুৱা দুৰ্বল লাগি গৈছে বা ক দুৰ্বল লাগে দিয়া একেবাৰে আকৌ আজ সোনকালে উঠিলো হনে। এ গাটো মো বেয়া লাগি আছে।
আঁ।
ময তোমাৰ ভাল হল নেকি বুলি ভাবিছিলো।
নাই
ঔষধ পাতি আনি খাই আছা।